খালা অ মই খালো তুমি খালা
খাই পেলায় আ দালি দি।
দালি ভাত। এতিয়া কি কইছা?
এতিয়া শুবলৈ আহিছো, অলপমান খোজ কাঢ়িলো ঘৰৰ ভিতৰতে।
অহ।
মিনিটমান খোজকাঢ়িলোঁ, কাঢ়িলৈ পেলাই এতিয়া বোলো ভৰি-হাত ধুই আহিছো, সুব কাৰনে, উম।
কোমহঁতে ফোন কৰিছে?
তমহলে ফোন কৰিছিলে।
অ, ভাত খালে সিহঁতে?
উম। ভাত খাব পাৰ নাই, বনা ছেহে বোলে, বনাই হৈছে আৰু খাব অ
অ আজি এয়া বায়ে ফোন মাৰিছিল, ভাৰা ঘৰৰ বায়ে।
অহ।
অ, দুপৰীয়া বিয়াত যোৱাৰ কথা কৈছে।
অ।
উম, বিয়ালৈ গৈছ ছিলা বোলে?
অ।
অ।
গছ
কৈছে। তুম-তুম লৈ পেলাই মানুহ বিলাক, চব আহিছে কৈছে। মই বোলো, অ কৈছে ৰাস্তাত টো আমাৰ ভাল যে। সেইটো কাৰণে কৈছে, সকলোৱে তুম-তুম লৈ আহিব পাৰিছে আৰু বিয়ালৈ। কৈছে, ভাটি-বেলাৰ সময়ত ইমান মানুহ হৈছে, কৈছে। মানুহে কোনে কি খাইছে, কি নাই গমেই পোৱা যোৱা নাই বুলি কৈছে।
উম-উম, বিয়াত চব তোৰ দিছে চবে চকু দিছ কোনে কি খাইছে? অ', দাদায়েকে
অ', বিয়া বোলে এম এমাহৰ আগতে আনি থৈ দিছে বোলে কাপোৰযোৰ
অ'।
আৰু এ স্কুল ধৰি লোৱা বন্ধ যে আজি গানে কাইলৈ বোলে আহিব আৰু, স্কুল খুলিব আকৌ স্কুল নিবলৈ
অ'।
সেয়াই।
ৰাতিপুৱাতে আহে নহয় ৰাতিপুৱাতে আহে, গাড়ীতে উম। গাড়ীতে আহে আহি লৈ পেলাই উম।
দাদা কি মৰ্ণিং ডিউটি থাকে মানে, গোটেইখিনি মানে সেই শিক্ষক-শিক্ষয়িত্ৰী খিনিক লৈ যায় আৰু। আকৌ ছুটিত শিক্ষক-শিক্ষ য়ত্ৰীখিনিক লৈ আহে আৰু ন'। ভাড়া মাৰে
উম।
অ', ডেইলি অহা-যোৱা হৈ থাকে কৈছে বিয়া টাইমত কৈছে সেইটোৱে দিগদাৰ হৈছে আৰু কৈছে বজাৰও কৰিব লগা হৈছে দি ডিউটিও কৰিব লগা হৈছে কাৰণ হেৰি, শিক্ষক-শিক্ষয়িত্ৰীখিনিক কৈছে নিনিলে বেছি ভাড়া দিব লাগে যে বেলেগ দিগদাৰ হয় অলপ বাৰু সেইকাৰণে চব দাদাই কৰিব লগা হৈছে আও ককা-আইতাহঁতৰ এতিয়া ধৰি লওঁক বয়স
বা বাৰু অহ
কৰিব নোৱাৰে ধৰি ল'
ককাঁলতো অসুখ ৰাজ হাড় ডালৰ বিষ বোলে অহ
ক'ত কি বহে? ইমান ভাল
অ', গম নাপায় ইয়াত নাথাকে যেতিয়া
নাথাকে যেতিয়া অ'। সেইটো কাৰণে বাহঁতে ফোন কৰিছিলে
অ', ফোন কৰিছিলে বায়ে। বা ভাত ব নাই বনাই আছে খোৱা নাই বনাই আছে। এই সিহঁতে উম কৰি আছে সিহঁতে দেৰি দেৰিকে খায় আৰু উম ভাত দেৰি দেৰি কে খায় সদায়। ৰাতি বেলা ডিউটি পৰা আহি পায়, আঠটা বজাত পায় তাৰপা চাহ খায়। আকৌ গা পা ধুই চাহ খায়। চাহ খায় লৈ আকৌ ভাত। নাই।
সয়া।
তাৰ ভিতৰত আকৌ ওলও। কবাত গুটেই থাকে। ওল সূপা গুঠি থাকে যে। উম।
সেইকাৰণে, ব্যৱসায় কৰিছে যেতিয়া কৰিবই লাগিব। অৰ্ডাৰ পাই আছে আৰু হয়।
অৰ্ডাৰ পাই আছে বহুত।
অ সেইটো কাৰণে কৰি।
কোমোৱা লগও নিয়ে। হেৰি লগ। আকৌ আমাৰ সেয়া সোণালী পাপৰি জীয়েকেও নিয়ে। তাৰ লগৰ। তাকো দিয়ে।
অঁ, আনি আছে।
উম, কুমুৱা লগত নাচ কপা। উম। কোমা লগত নাচ হুপাই বহুত নিচে।
অ, অ, আকৌ বোলে দোকান এখনো ঠিক। কৰি লব পিছত দোকানত দিব আৰু। বনাই বনাই, তাই আকৌ লগৰো কিছুমানে লৈ লৈ গৈছে বোলে, কাৰোবাক কাৰোবাক বেছি দিছে। তেনেকুৱা কৈছে, বেগ এটা বনাইছে নতুন। ভাল লাগিছে তুমি দেখিছা বেগটো।
অ।
অ বেগ এটাজে।
উম।
ভাল লাগিছে ন বেগটো।
উম বেগটো ভাল লাগিছে।
তই যে সৃষ্টিক দিলে যে বেগটো ললে নে বোলে।
নাজানো এতিয়ালৈকে একো কোৱা নাই পইচা পাতিও দিয়া নাই তেনেকে পাৰ কৰে অ সোধা নাই মই।।
বিচাৰিয়ে থাকে তেতিয়া দিব পাৰিব। একো কথা নাই ন তাই অকল গুটি গুটি বিলাক খাই দিয়ে যে।
হে এৰুৱাব নোৱাৰে নহয়।
আঠাটো পুৰা টান ন?
অ
উম উম
পায় নহয় আৰু সেয়া।
হাতেদি এওৱাব নোৱাৰে এ সে
নোৱাৰে কত পাৰিব বাৰু ইমান।
অ বহুত টান অ তাই বহুত অকমানিকে হাতখন তাই মানুহজনীও মুখখনো ইমান। অ আও। তাইনো কিমান ডাঙৰ হ'ব।
উম নে এওৱাব নোৱাৰে?
অ নোৱাৰিব এৰুৱাব। ভালে লাগিছে খালি ঠাইডাল অল। অকমান দীঘল হৈছে। যেতিয়া ছুটি কৰি পেলাই দিব পাৰে আৰু।
বেছি দিব
অ বান্ধি দিব পাৰিব ধুনীয়াকে পিন্ধাই লৈ পেলে। এটা চাইড কৰি। বোলে হয়।
উম।
উ কিলিপ কেজো ভালে বনাইছে বায়ে।
এহ
অ ', কেপেনা কেইটাও বনাইছে পাই একেটা আকৌ আজি এয়া, খুুৰী ছোৱালী- এজনীয়ে ফোন কৰিছিলে তাই কৈছে -কৈছে জেকেট আকৌ কৈছে কেপেনা অকণমান অৰ্ডাৰ দিব লাগিব। আৰু দুপাত মান গছে এয়াই', - আহিলে অৰ্ডাৰ দিম আৰু আজি আহিম বুলি ছিলে ঘৰত পইচা দিবলৈ আহিছিল জানো?
নাই নহ, -
আহা নাই ন?
নাই।
চাগৈ সময় নিমিলিল চাগে সেইকাৰণে নাহিলে, কালি মানে আহি পেলাই পইচাটো দিম বুলি কৈছে আৰু আগৰ কেইটা মইকৈছো হ'ব দে, বইবৈ থাকিব দি থৈ যা যাবা আৰু বুলি কৈছোঁ।
উম, 'কিবা অসুবিধা হ'ল চাগে।
অ', কিবা অসুবিধা হ'ল চাগে, সেইকাৰণে আহিব নোৱাৰিলে।
উম',
কালি মানে আহিব চাগে। কৈছিলে শুই বুলে খোজ ফুৰিব গৈছে সোনকালে আহি পোৱাহি নাই যে। যদি কৈছে আৰু খুৰি কৈছে ছে, সোনকালে আহি পায়হি। তেতিয়া কৈছে মই যাম দিয়া, যদ এতিয়া দেৰিকে পায়হি তেনেহ'লে যাব নোৱাৰিম কালি মানে যাম আৰু তেতিয়া।
তাহালে তাকে কওঁ যে অসুখ হৈছে। সেইফালে খোজকাঢ়ি ভুৱে। গা ', হৈছে যে, এতিয়া ওলাই আগবেলা, ভাটিবেলা
অ, খোজ কাঢ়িয়ে ফুৰে বোলে, খুৰীয়ে খুৱাই
অ 'খুৰীয়ে শুৱাই আৰু গোলাপী আই', - ৱ, - গোলাপ ফুৰি ফুৰি তাৰপা আকৌ হেৰি এই কনকৰ ভনীয়েক। তাৰপিছত সোণালী, গুডু উম। এনেকে এজাক মান। হয়, আমাৰ ইয়াত আকৌ নাই বাওঁ।
অ', তোমাৰো লগ এটা থকা হয় তুমিও যাব পাৰি।
উম, সেনেকে খোজ কাঢ়িব পাৰিলো হয়। ফিল্ডত নাকাঢ়ে সিহঁতে উ নাইন বজাত। যা হয়।
অ', ৰাস্তাই-ৰাস্তাই কাঢ়ে আৰু সিহঁতে খোজ, অ'।
সন্ধিয়া ৰাস্তা ওচৰ সেইটো বাতেদি এনেকে এপাক কৰি পেলাই ওলাই হে নহ'লে চাইআলিত যে এনেকে কৰি ওলাই আহে।
অ', বহুত খিনি।
তেনেকে, উম। তেনেকে লগ হলেহে অ সৰু খন নোৱাৰি নহয়।
গৈ-গৈ এনেকে লগত ভালে কৈছে খোজকাঢ়ি থকাতো। ভাল আৰু খোৱাৰো বেমাৰতটো ভাল হৈ যাব তেতিয়া জল্দি-জল্দি। খোজকাঢ়ি থাকিলে, এতিয়া বোলে আগত। তকে ভাল হৈছেই নহয় মাজতে লগ পাওঁতে খুৰীয়ে কৈছিলে। কৈছে, বহুত খিনি ভাল। পাইছে। তেতিয়া কৈছে, আৰু অলপ। অলপ আছে কৈছে, সেইখিনি ভাল হৈ গ'ল বুলি ভাল। হৈয়ে যাব আৰু, কৈছে। খালে। হব দিয়া, ভাল হৈ গ'লে ন। জল্দি-জল্দি ভাল হ'ল। হ'লে হল আও।
উম, হৈছে ভাল। আগতে
উম, দালি ভাত আৰু কি বনালা?। অ', খোজকাাঢ়িও আছ
অ', অ', মেডিচিনো খায়
অহ
চুগাৰটো বাঢ়িল যে চুগাৰটোৰ কাৰণেহে।
অ। হ'ব ডক্তৰক দেখাই আছে যেতিয়া খোজ কাঢ়ি থাকিলে নৰ্মেল হৈ যাবগৈ তেতিয়া, তেতিয়াই ইমান কথা নাই মিঠা চিঠা খাব নালাগে আৰু হয়।
উম, নেখায় এতিয়া।
অ', তুমি এনে ভাত কিহেদি খালা? দালি আৰু কি বনালা?
কনীৰ সিজালো।
কণী সিজালা।
উম।
অ', এতিয়া শুইছা আৰু।
অ', এতিয়া শুব আহিছো।
অ', অ। কুম হতলৈ ফোন কৰিবা নে? কৰি
কুম হতলৈ ফোন কৰিলোৱে‌ আৰু‌ এ এতিয়া নকৰো আৰু এতিয়া মানে হনুমান চালিচা শুনিম।
অ।
শুনি লৈ পেলাই তেতিয়া টোপনি আহিব। অহ সদায় শুনো কালি শুনি আছিলো শুনি থাকোতেই টোপনি আহিল গমেই নাপালো।
টোপনি আহি গ'ল।
অ', কালি দিনত নুশুলো। আজি এতিয়া কি হয়
শুনিবই লাগে।
অহ এতিয়া এখন শুনিম আৰু শুনি লৈ পেলাই তাৰপিছত টোপনি আহিলে শুম আৰু
অ', অ', দিয়া হ'ব দিয়া উম।